অ।
অ খবৰ কৱক হেল্ল'
কি কৰি আছ?
এয়া এনেই বহি আছোঁ।
ইমান ছাউণ্ডটো কমকৈ আহিছে।
হেল্ল'
তোৰ ছাউণ্ডটো বহুত কমকৈ আহিছে। হেডফোন লগাই লৈছ
নাই লগোৱা।
বহুত কমকৈ আহিছে। ছাউণ্ড টো ভাত পানী বনালি
এয়া বনাই বহিছো এতিয়া
লৰা ক'ত?
ল'ৰা শুলে।
শুলে, মানুহটো গল কামলৈ।
গল কামলে গ'ল। কি কৰিছে সি নোৱালীত কৰি আছে।
হা।
ন আলিত কৰি আছে।
ইমান আৱাজটো কমকৈ আহিছে ক'ত সোমাই আছ নো। বহুত কম অহ। এতিয়া এতিয়া শুনিছো অহ।
অহ কওক।
টাৱৰ কাৰণে হ'ব পাৰে সেইকাৰণ কি জানি হ চাউণ্ডটোমাই কমাই আহিছে।
অহ তাৰ প্ৰব্লেম দিব পাৰে।
উম, কি বনালি?
মই এয়া ৰঙালাও ভাজিলো।
উম।
দালি বনালো ভাত হে। কি বনালে আপুনি?
আমাৰ বনোৱাই নাই বনামহে ৰাতিপুৱা খুড়াই খাই গ'ল। ভুল, আলু ভাজি দিলোঁ। ভাত বনাই দিলেও খাই গ'ল তাৰপিছত এতিয়া দুপৰীয়া বনাম আৰু লাহে লাহে।
মই আকৌ এয়া কাপোৰ চিলাবলৈ আছিলে কাপোৰ চিলাই আছোঁ। কাপোৰ কানি চিলাইছানে নাই?
লাহে -লাহে চিলাই আছো
অহ, ব্লাউজ তো?
ব্লাউজটো চিলোৱা নাই বাৰু মেখেলা চাদৰ চিলাওঁ।
অহ। এ তাত হেৰি অৰ্ডাৰ পাইতো কাপোৰ বানধে চিলাবলে
দিয়ে মানুহে।
উম। অৰ্ডাৰটো পাই থাকিলে ভাল তেন্তে কাম এটা কৰিব পাৰ এনেকে অকমান ৰাস্তা হেৰি ৰাস্তাৰ মুখত অকমান ৰুম এটা লৈ পেলাই মেচিন টো লৈ বহি পেলাই তেনেকে চিলাই লৈতো হেৰি হব।
তাকে কৰিব লাগিব এইবাৰ দোকান এখন লম।
বিলি
ভাবিব লাগিব।
হা। হেল্ল'
সেয় দোকান এখন ল'ব লাগিব।
অহ ৰুম এটা লৈ ল সৰু সৰুকে। পা ৰুম নললেও ধৰা ঘৰৰ মুখত ৰাস্তা কিনাৰ হেৰি এনেকে জেগা নাই জানো তেনেকে ৰা- ৰাস্তা মুখতে এনেকে কাঠি প্ৰথমতে ধৰ ছটাই বে দি পেলাই ৰুম এটা বনাই ললি। বনাই লৈ তাৰ পিছত মেচিন টো ওলাই ললি ওলাই লৈ নিজৰ কিছুমান কাপোৰ চিলাই এনেকে হেৰি কৰি থৈ দিলি এডভাৰটাইজ কৰি থৈ দিলি। তেতিয়া তেনেকে মানুহে দেখিলে মানুহে আহি পেলাই দেখিলে কবও ধৰ যেতিয়া বনাই বনাবি দেখিব ব দেখিলে তেতিয়া সুধিব ধৰ সুধিলে তেতি তই অৰ্ডাৰ পাই যাবি।
এইবাৰ ৰুম এটা ল'ব লাগিব।
অহ, তেনেকে কৰি লবি আকৌ এতিয়া এই যে চিম্পুল কাপোৰ বিলাক যে, এক কালাৰৰ যে কাপোৰ বিলাক যে এক কালাৰৰ কাপোৰবিলাক দেখা নাই?
অঁ দেখিছো অঁ।
অঁ সেয়া কাপোৰ, সেয়া কাপোৰ বিলাক যে আনি যে মই বনাই পেলাই পিন্ধিছো চাবিচোন পিংক কালাৰ কাপোৰ এযোৰ এনেকে বগা যে ফুল হেৰীয়ে ফেব্ৰিক কৰি, কৰি যে ফেব্ৰিক কৰিব নালাগে তাৰমানে সেইটো ফুলতটো থাকেই কিনিবলৈ পাই, সেই ফুলটো কিনি আনি ৰোল হিচাপে পায় এটা ৰোলত তোৰ তিনিশ টকা। তিনিশ টকা নে দুশ টকা লয়, তাৰপিছত আনি তাৰ লগত আঠা এটা পায় আঠাটো আনি পেলাই ফুলটো কাটি কাটি ধুনীয়াকৈ ডিজাইন কৰি -কৰি লগাই পেলাই তেনেকেও বেচিব পাৰি কাপোৰ
তাকে আনিব লাগিব কাপোৰৰ পিচ এবাৰ ধোৱাই নাই যে ক'লেকো
হাঁ হাঁ।
কাপোৰৰ পিচ আনি চিলাব লাগিব বাৰু এইবাৰ
অঁ তেনেকে কৰিবি, তোৰ এনেই বাহিৰতটো কিনিলো তোৰ ধৰ হেৰি দামতটো বেছি লব অনলাইনত সে অৰ্ডাৰ দি পেলা যদি চিম্পুল কাপোৰটো আন তই তিনিশ মান টকাত পাই যাবি কাপোৰটো, কাপোৰটো তই তিনিশ মান ত ক আনি, সেই হেৰি যোনটো মই ফুলৰ কথা কৈছো, সেই ফুলটো তই দোকানৰ এই টাউনৰ হেৰিয়াৰ দোকানত পাবি এইবিলাক যে ভৰি মেচিনৰ যোনবিলাক সামগ্ৰী পাই যে আ তাত যাবি তাত গৈ পেলাই কব কবি যে মোৰ যে মই কাপ পোৰত যোনটো ফুল লগাই যে সেই ফুলটো দিয়ক বুলি কবি, এটা ৰ'ল দিয়ক বুলি কবি, এটা ৰুলে তোৰ এযোৰ কাপোৰ হৈ তাৰমানে অলপ থাকিও যাব তাৰপিছত আঠাটোও তাৰ পৰাই লৈ আনিবি। আনি তই ধুনীয়াকৈ কাটি-কাটি ডিজাইন চাই চাই মো-মোবাইলত মাৰি দিলে হ'ল ডিজাইন। জাইনটো ওলাই যাব সেইটো ডিজাইন মতে কাপোৰত চিলাই -চিলাই আঠাটো দি তই নিজেও পিন্ধিলি তাৰ পিছত পিন্ধি আকৌ বনাই পেলাই তই হেৰিয়াত উলিয়াই দিলি হল মানুহক দেখালি ধৰ মোবাইলটো দি থৈ দি যে মই কাপোৰ মই এনেকে বনাইছো কাৰোবাক যদি লাগে ম অৰ্ডাৰ দিলেই হ'ল। তেনেকুৱা কৰিবি, তেতিয়া আমাৰ আমাৰ মাহীয়েটো তেনেকে বনাইছে, বনাই কাৰোবাক কাৰোবাক বিক্ৰীও কৰিছে তেনেকে কাপোৰ যোনটো এ যোন যোৰ কাপোৰ ধৰ তিনিশ টকাত তই আনিলি আনি ৰ'লটোত কিমান ললে সেইটো হিচাপ কৰি পেলা ত কাপোৰযোৰ সাতশ বা হাজাৰ টকা কৰি দিলি, হাজাৰ টকা কৰিলে তোক সাতশ টকা বা আঠশ টকা দিলেওতো লচ নহয় হয় নহয়, তেনে সেইটো তেনেকে কৰিবি, আৰু তোৰ চিলোৱাটোতো ধৰ চিলাবলৈ আহে আহাতোতো চিলাই, আহিবই বাৰু চিলোৱাটোতো অলৰেডি আহিবই ত তই সেইজোৰ কাপোৰ দহি বাতি দি ফুলতটো বনাই দিলি বনাই দি তই গোটেইখিনি